এনেই আছোঁ, তুমি?
আছো, মইও এনেই আছো বাৰু আম তুমি, মই মানে কথা এটা, বিজনেছ এটালৈ ফোন কৰিছো মানে, বিজনেছ এটা আৰম্ভ কৰোঁ কাৰণে ফোন কৰিছো তোমাক।
অ', কোৱাচোন।
এই আমি কিবা ফাৰ্ম এটা খুলিব মন অ', কৰিব পাৰি কিন্তু দেই আমি আমিতো এতিয়া পাছ আউট হলো ন।
উম, উম, উ
সেইকাৰণে, সেইকাৰণে, আমি এতিয়া তুমি বিজনেছ এটা কৰিম বুলি ভাবিছো, মানে ফাৰ্ম এখন খুলিম বুলিয়ে ভাবিছো আৰু
অ', অ',
খুলিবা নেকি? অ', খুলিবা নেকি, খুলিবা নেকি ফাৰ্ম এখন? কেনেকুৱা ধৰণৰ ফাৰ্ম খুলিবা, এনে তোমাৰ মতে?
অ', হা
কেনেকুৱা ধৰণৰ ফম ফাৰ্ম খুলিবা তোমাৰ মতে এনে-
মই তোমাৰ- ফাম মানে মইতো তোমাৰ গাহৰি বিজনেছ-
আচ্ছা গাহৰি বিজনেছো তুমি কৰি আছা ন।
উমঁ উমঁ এনেই তুমি বাকী বা কি ফাৰ্ম খোলা?
মই গাহৰি ফাৰর্ম খোলোঁ বুলি ভাবিছোঁ
অঁ গাহৰি ফাৰ্ম খোলা যদি তুমি মোৰ লগতে প্লাছ হৈ যোৱা।
হয়ঁ নেকি তেতিয়াহলে আমি একেলগে প্ৰফিচটো পাম।
অঁ!
তেতিয়াহ'লে মই তোমাৰ তোমাৰলোকৰ ঘৰলৈকে এপাক আহিম ন। গাহৰি এ সগী ফাম ফুলো যদি।
অঁ! এ তুমি মোক গাহৰি ফাৰ্মটো চাবলে মোৰ তাত আহিব পাৰিবা মোৰ এতিয়া ওঠৰটা গাহৰি আছে। তোমাৰ দুকঠামান মাট উমঁ দুকঠামান মাটিত আছে-
অঁ তেনে ঠিকে আছে দেখোন ন তোমাৰ বিজনেচ ভালে খিনি ওলাই যায় ন।
উমঁ পুৰা গিপ চিপ বনাই লোৱা আছে পানী চানী সুবিধা পুৰা আছে।
অঁ তেতিয়া ভালেই দেখোন মই-
ছমাহত ছমাহ ছমাহত- এটা গাহৰি পোৱালি এটা গাহৰি মাইকী গাহৰি তোমাক সাতটা বাৰটালৈকে পোৱালি দিয়ে- তেনেকে পাঁচ সাতজন তেনেকে সাতজনীয়ে পোৱালি দিয়ে বাৰ সাত- সাত বাৰং চৌৰাশীটা- পোৱালি এবাৰ বিক ছমাহখন বিক্ৰী কৰিলে তোমাৰ মোৰ আহে পঁচিশ লাখ মান পাওঁ এবাৰ-
বা এমাহত ন নহয় এবাৰত-
ছয় মাহত-
ছয় মাহত পঁচিশ লাখ এই ঢেৰ কম বহুত বেছি এমাউণ্ট দেখোন ন। মই তাত কেইটামান এড কৰিব পাৰিমনে?
পি ফ'ৰটা গাহৰি বিক্ৰী কৰে এটা গাহৰিত দহ হাজজাৰ কে ধৰাচোন- এ দহ হাজাৰ আছে এটা এটা গাহৰি পোৱালিত পঁচিছ হাজাৰ কে ধৰাচোন- আকৌ দমৰা চমৰা আছে এটা গাহৰি পোৱালিত কিমানকে পাওঁ। পাওঁ পাওঁ ভালে খিনি আহে বাৰু আৰু মোৰ বেলেগ বিজনেচ না চব মিলাই ছমাহত- পঁচিছ হাজাৰ মান পাওঁ পঁচিশ লাখ-
পঁচিশ লাখ মান পোৱা ন চব মিলাই ন তেতিয়া ভালেই দেখোন ন এনেও। মইও এই বিজনেচে কৰো ন।
এবাৰ মানে মোক মানে মানুহ এটা মানে তোমাক কৈ দিছো কাহানী এটা এবাৰ মানে মোক মানে মানুহ- তই এনেকে দম দিছিলে মানে কিবা কথাত-
অঁ!
তই মানে মোক মানে দম দ্ছিলে আহ-
অঁ কোৱাচোন-
সেটো পঢ়া কিয় নহাই এই পাঁচ তাৰিখৰ পৰা পঢ়িম। তই মাৰ ‌পৰা ন দুৰ্গীয়া পৰি ব- অঁ কোৱা চোন।
অঁ এই মানে বিশচনেটো এইটো কাৰণেই- মানে তুমি ভালেখিনিয়ে পোৱা ন এতিয়া।
উমঁ ভালে খিনিয়ে পাওঁ ভালে খিনিয়ে পাওঁ।
পঁচিশ লাখ ধেমালি কথা নহয় কিন্তু ছমাহত ন।
অ অ বহুত বহুত
আৰু এবছৰত তোমাৰ হেৰি আৰু পঞ্চাশ লাখ। হয় নে নহয়, এবছৰত পঞ্চাশ লাখ এবছৰত
এবছৰত পঞ্চাশ লাখ মান পাওঁ, মানে মোৰ মানে কি হ'ল কাহা তুক কৈ আছোঁ দেই, মোৰ মানে অকণমান এ ফেনখন অফ হৈ গৈছিলে, মই বেলেগ কাম এটা কৰিছিলোঁ।
অ, কোৱাচোন কোৱা, কাহানীটো কোৱা?
মানে এইটো মানে অকণমান ডিষ্টাৰ্বিং হ'ল আৰু দেই কথাটো।
এই একো নহয়, একো নহয় বাৰু ঠিকে আছে, কোৱাচোন?
মই তোমাৰ মানে মানুহ এটাই দম, দিছিলে মানে।
অ, তাৰপিছত তুমি মানে আচ্ছা থাৰৰ লেবেল দিছিল ন।
আহ মোৰ মানে গাহৰি হবলৈ আৰু দুমাহ মান বাকী আছিলে।
অ'।
গাহৰি পোৱালি দিলে, তোমাৰ নাইনটি ওৱান।
অ, মাই গদ নাইনটি ওৱনটা পোৱালী দিছে।
উম মানে চৈধ্য জনী নে ওঠৰ জনী গাহৰিয়ে দিছিলে।
অ মাই গদ ঠিকে আছে বহুত দিছে দেখোন ন।
নাইনটি ওৱানটা দিলে তাৰে মই পালোঁ তোমাৰ ফৰ্তি ছিক্সটা বাকীকেইটা মৰি থাকিল।
আইও বেয়া লাগে ন, উম।
ফৰ্টি ছিক্সটা গাহৰি মানে সেইটো মৰেই আৰু কাৰণ বিষতে মানে মাকে এটা খাই, খাই পেলাই মানে পোৱালি এটা।
আইও এইটো তো হয় আৰু আৰু কি কৰিবা, এইটো প্ৰকৃতিৰ নিয়ম।
উম, তাৰ পিছত তুমাৰ তাক গাহৰি খিনি মই বিক্ৰী কৰিলোঁ, বিক্ৰী কৰি তাক মই কলোঁ কি ল'বি দেখা দম চম তই যি লবি তাতকৈ দহ গুণ ওপৰত এখন মই বস্তু লম। ই থাৰ এখন কিনিলে, সি থাৰ এখন কিনিলে, মই থাৰ ৰস্ক দুখন খাৰা কৰি দিলোঁ, এবাৰতে দিলে আৰু। দিলাৰৰ পৰা উলিয়াইছে।
অ, বহুত ভাল কথা, ভাল কথা। ভাল কথা এতিয়া মানে লেভেল দিয়া মানুহ বিলাকক এনেকুৱা দেখাব লাগে ন, নিজৰ নিজৰ মানে নিজৰ পইচা নিজৰ পইচা, সিহঁতে ই এম আইত হে ল'ব। আমিতো ডাইৰেক্ট লৈছোঁ ন।
সেইটোৱেই মানে বিজনেচৰ লাভ সেইটোৱেই, চৰকাৰী চাকৰি কৰিলে মই নোৱাৰিলোঁ হয়, এবাৰতে।
সেইটোৱেই বিজনেছৰ মানে নিজৰ ধৰ বিজনেচ আজিও হৈ যাব পাৰে, কালিও হৈ যাব পাৰে। পৰহিলে বন্ধও হৈ যাব পাৰে, সেনেকুৱা আৰু বিজনেছ সেইটোৱেই।
ফালিলে ফালি দিব পাৰা, খালি তুমি নিজে ফালিব লাগিব।
সেইটোৱে নিজে কৈ ঘটিব লাগিব, মই মানে তোমাৰ পাৰ্টনাৰ বিচাৰিছিলোঁ মানে। তোমাক ফিফটি, ফিফটি কৰিম বুলি ভাবিছোঁ। ধৰ তুমি মোক অকণ সহযোগ কৰিলে, মই ফিফটি, ফিফটি পাৰ্চেণ্টেজ দিব পাৰোঁ মানে মোৰ কোম্পেনীও। মই ধৰ মানে ফ্ৰাম, চাম খুলিম তোমাৰটো ধৰ, কোম্পনী এটা খুলিছাই। এইবিলাক, সেইবিলাক বিজনেছৰ। হয়, নে, নহয় সেইটো কৰি মানে মই ভাবিছোঁ সেনেকুৱা। উম, খানা কোম্পানী এটা বনাও। ধৰ, মুৰ্গী, চৰ্গী বেছি মানে কিনি, চিনি ফাৰ্ম, চাৰ্ম বনাই তাৰপিছত মই গাহৰি ফাৰ্ম, চাৰ্ম বনাই এনেকে, তেনেকে তেনেকে কৰিব পাৰি, গাহৰে তাৰ পিছত ছাগলী সেইবিলাক ফাৰ্ম আছেই ছাগলী ফাৰ্ম এখন খুলিম এনেকে ভাবিছো লোন, চুন লৈ, পেলাই। সেইটো কৰিব পাৰি ন, পাৰিম নে, তোমাৰ চাজেচন? মই ল'ম বুলি ভাবিছিলো এ বহুত দিনৰ পৰা তাৰপিছত মই আজি লগ পালো।
উম, মোৰ ঘৰ আহিবা, ঘৰ আহিবা।
অ, মই তোমালোকৰ ঘৰলৈ যাম দিয়া এপাক খালি তুমি মোক
মোৰ তোমাক, তোমাক মই মানে এনে কলো গাহৰিত মানে কিমান খৰচ হয় জানা এক মাহত চৌবিশ হাজাৰ টকাৰ ঔষধ খোৱাব লাগে।
অ' মাই গ'দ বহুত খৰচ দেখোন ও।
উম, এক মাহত চৌবিশ হাজাৰ টকাৰ ঔষধ খোৱাও মই, ছয় মাহত তোমাৰ ছয় মাহত টুৱেণ্টি ফাইভ ইণ্টু ছিক্স কৰি দিয়া।
সেইটো বহুত হৈ যায় ন, লোকচানো হয় লাভো আছে ন?
মানে নহয় তোমাৰ দুই লাখ মান টকা ঔষধ খুৱাব লাগে ছয় মাহত।
নহ'লে মানে ম'হ হ'ব, গাত ঘাঁ হ'ব, গাহৰি গাহৰি স্বাস্থ্য হব বেজি মাৰিব লাগে, ডক্তৰ আনিব লাগে, বহুত কাম থাকে না। তোমাৰ তোমাক থ্ৰী লাখ মান মই প্ৰথম প্ৰথম এমাউন্টৰ ফাৰ্মটো বনাম। তে ছয় লাখ টকা গ'ল, তাৰে চাৰি আৰু গাহৰি টো মানে স্বাস্থ ত্বাস্থ্য বনাই পোৱালি দিয়ালৈকে চাৰি লাখ মান কৰিলো মানে দহ বাৰ লাখত মোৰ এবাৰত পঁচিশ লাখ উঠি গৈছে, তাৰপিছৰ পৰা মই উঠিয়ে আ
আচ্ছা ভালে এই খিনি উঠি চে চাগৌ ন?
উম এতিয়ালৈকে মই ছয় কোটি মান পালো লাভ।
অ' মাই গ'দ, ছয় কোটি বহুত বিগ ইমাউণ্ট এইটো আৰু।
চাৰে তিনি বছৰ হৈছে মোৰ ফাৰ্ম খনৰ।
মাই গ'দ, বহুত কম বছৰতে মানে সি ইমান ইম্প্ৰুভমেন্ট তোমাৰ পাইছা। মই কৰোৱে বুজিছা নে নাই?
অ' মানে অকল ফ্ৰাম অকল এখন ফাৰ্মেই নহয় দেই, মোৰ মানে অলপ মুৰ্গী চৰ্গী এইবিলাক সৰু সুৰা ফাৰ্ম মিলাই আৰু।
বহুত আছে মানে ন তোমাৰ এইবিলাক?
এইবিলাক আছে মানে মোৰ, ভালে খিনিয় আছে।
ঠিকে আছে, তোমাৰ এইবিলাক থাকিব লাগে আৰু, এ আৰু আগলৈও কষ্ট চষ্ট নহয় আৰু।
সৰুৰ পৰা মানে কাপোৰ চাপোৰৰ চখ আছিলে মানে, ব্ৰেণ্ডেড কাপোৰ চাপোৰ পিন্ধা।
অ' সেইটো চখ আছিল মানে ন?
সেইটো মানে মই মানে এতিয়া আৰামত পুৰাই থাকিব পৰা হলো।
মোৰো এই ব্ৰেণ্ডৰ মানে কেইটামানৰ ভাল লাগে কিন্তু দেই ব্ৰেণ্ডৰ কাপোৰ। তুমি এনে কি কাপোৰ ভাল পোৱা?
মই চব ব্ৰেণ্ডয়ে পিন্ধি থাকো আজিকালি মানে।
মানে এনে দামী দামী ব্ৰেণ্ডে নে ন?
উম গাহৰিকো ব্ৰেণ্ডেড কিবা এটা পিন্ধাও নেকি এবাৰ।
অ' হয় নেকি? বাৰু এই কি বুলি
ঘৰটো বাৰুতে ৰং চং মাৰি আছো বাৰুতে, ফাৰ্মত ৰং মৰা পুটিং কটাই দিছো ফাৰ্মটোত।
এ বঢ়িয়া, বঢ়িয়া দেখিবলৈও ভাল লাগিব লাগিব নহ, গাহৰিৰ মালিক কোন বে? গাহৰি মালিক থাকিব ভাল লাগিব, লাগিব নহ দেখি পেলাই।
গাহৰি পুৰা চাৰি চাইডে পুৰা চাৰিটা মটৰ বৰিং আছে দুটা আছে তোমাৰ ডে দুটা আছে তোমাৰ এক হেজাৰ লিটাৰ এক হেজাৰ লিটাৰ চেনটেক্স
এ মজা, মজা, মজা উম এইটো কৰিব লাগে কৰ নিজক গাহৰিয়ে ইমান খিনি দি আছে তোমাক গাহৰি যতন ল'ব লাগে বাৰু।
যতন ল'লেহে পইচা পাওঁ মই ছমাহৰ মুৰত।
অ
মানুহ ফাৰ্মতে মানুহ থাকে মাত চৈধ্যটা মানুহ।
অ মাই গ'দ, সিহঁতক কিমান দিব লাগে মাহে, মাহে?
সিহঁতক এটাক চাৰি হাজাৰ, কোনোবাতো সাত হাজাৰ।
অ, অ সেনেকুৱা দিব লাগে নহ।
অ তেনেকুৱাকে দিও মানে।
ঠিকে আছে সেইখিনি ফাৰ্ম এখনে খুলি দিওঁ নহ মই কি কোৱ
উম তেনেকুৱাকে দিওঁ দি পেলাই। থাকে বাৰু আকৌ দেওবাৰে দেওবাৰে ডেইলী ভোজ খুৱাও দেই।
উম ঠিকে আছে ঠিকে আছে।
দেওবাৰে, দেওবাৰে দেইলি সিহঁতৰ খানা হয় বাৰু দে
বা সদায় খানা হয় নহ মাংস চাংস হয়নে বাৰু।
মাংস হয় খাচী হয় কেতিয়াবা লোক
গাহৰি খোৱা নোখোৱা গাহৰি ফাৰ্মত। এটা ইণ্টাৰেষ্টিং কুৱেশন সুধিছোঁ তোমাক।
হা।
গাহৰি খোৱা নে নোখোৱা গাহৰি ফাৰ্মত বোলো।
গাহ-গাহৰি ফাৰ্মত গাহৰি মাংস নচলে দেই।
অ' এইটো এটা পাপ দেই এইটো পাপ কৰিব নোৱাৰা।
এইটো মানে গাহৰি বিলাক গাহৰি বিলাকে চাই থাকে না।
অ সেইটো নাপায় বাৰু সেইটো সিহঁতে বেয়া পাব। আৰু কি বুলি কয় ফাৰ্মখন মই খুলিম বুলি ভাৱিছো কিমান মান তুমি মোক টকা দহ লাখ ধাৰলৈ দিব পাৰিবা নেকি?
টকা দহ লাখ মান।
উম।
পাৰিবা ধাৰলৈ দিবলৈ মোক মই আকৌ দি দিম বাৰু তোমাক।
হেল্ল' হেল্ল'।
হয় নেকি? কিন্তু এই শুনাচোন শুনা এতিয়া শুনিছা নে নাই মোৰ মাতটো?
এই মোক দহ লাখ টকা এটা ধাৰলৈ দিব পাৰিবা নেকি।
এতিয়া ।
দুমাহৰ পিছত নহ।
অ, অ।
তেতিয়াহ'লে আৰু মই দুমাহৰ পিছতে চাওঁ আৰু নহ ফাৰ্মখন বনোৱা। মই তোমালোকৰ ঘৰলৈ কিন্তু যাম দেই এ' ঘৰলে তোমাক।
তুমি কি কৈছা?
দুমাহৰ পিছত তূমি
ও' এমা-দেমা দ এইটো ঠিকে আছে বাৰু। কি বুলি কয় অ' বাকী মই তোমাক কল কৰি থাকিম বাৰু এই দুমাহৰ। আগে আগে আৰু তুমিও মোক কল কেইটামান কৰিবা মই তোমাক ইম্পৰ্টেণ্ট কথা কেইটামানো আছে কৰিবলৈ আ মাতি থাকিব লাগিব আৰু গাহৰি ফাৰ্ম আৰু ধেমালি নহয় নহয় বহুত টকা আছে, হয়নে নহয়?
হেল্লো' হেল্লো'। হেল্লো' নেটৱৰ্কটো প্ৰব্লেম হেল্লো' অ' ঠিক আছে দিয়া ঠিক আছে অ' নেটৱৰ্ক প্ৰব্লেম দিছে হ'ব।